হেল্লো কি কৰিবা ভাল। পানী খাই এনেই ঘূৰি-ফুৰিছো চোতালত আৰু।
অ। নেটৱৰ্ক কৰিছা নেকি।
এই। সেইটোৱে পঢ়িব লাগিব যে, এতিয়া অলপ খোজ কঢ়ি লৈছো ৰবা।
আচ্চা।
উম আজি গৈছিলোঁ।
অহ। ভাত কিহেদি খালা। মই কলেজলে, আজি বহুদিন যোৱা হোৱাই নাই তেনেকৈ।
কিয়?
এ এনেই এ মন নাযায় থাকে, যোৱা নাই সেইকাৰণে।
অহ।
ভাত কিহেদি খালা।
ভাত মই দালি খোৱাত ভাজি।
অ অ। তাকে বোলো সেই। মই ভাত নাই খোৱা দেই, মই অলপ আত আহিছোহে ঘৰত সোমাইছোহি মানে।
ক'ৰবাত গৈছিলা।
এনে অলপ উওলাই পিনি গৈছিলো, লগৰ খিনিৰ লগত গধূলি।
উম উম
তাকেই বোলো সেইনা কৈছিলে যে ফুৰিব যাম বুলি তাকে সেইকাৰণে ফোন মাৰিলো লগ খিনিক সুধিলা নে বো হেল্ল'
অ সুধিলো সুধিলো যাম বুলি কৈছে বাৰু
অ কিমান জনীমানান ওলাইছে তোমাৰ লগৰ
উম মোৰ ৰঙৰ বেছি নাই দেই পাঁচ জনী মমান
হা হা
পাঁচজনে
পঞ্জনী উওল্াইছে
উম উম
এনে কলে যাম বুলি কৈছে মানে শ্বিলং চাই যাব নে অৰুণাচল চাইড যাব
সিহঁতেতো কোৱা মতে সিহঁতে শ্বিলং চাইড যাবলে মন
শ্বিলং চাই অ শ্বিল ন গট
উম উম সেইটোয়ে হ'ব তোমাৰ লগৰ ক
মই কৈছিলো দেই যাম বুলি কলে। চবে যাম বুলিয়ে ত কৈচিলে। উ তাকে তোমাক এবাৰ সুধ। বিলমূলত কিমান জননো লগৰ ওলাইছে।
উ উম ভালে কৰিলা মই তোমাক কওঁ। ফোন কৰিম বুলি ভাবিছিলো।
অঁ।
তই মেছেজ কৰিছিলো তুমি চোৱাই নাই।
এ নহয় মই ঘৰত নাছিলো যে এফালে ওলাই গৈছো। মানে গধুলি টাইমত থো ণে মেছেজ চাব নোৱাৰিলো।
উ উম।
সেইকাৰণে মানে চোৱা নহ'ল আৰু মোৰ ফোনটো মানে কেৱল ঘৰত মাইে দি থৈৈছিলো মই মাৰ ফোনটো লৈ গৈছিলো মানে অলপ বেংকৰ কাম আছিলে।
অ অ
অ সেইকাৰণে মানে। গোটেইখিনি শ্বিলং চাইডে শ্বিলঙৰ জেগা চেগা চিলেক্ট কৰিলে নেকি?
এ সিহঁতেও ভালকে নাজানে ন, তোৰ ইমান চিলেক্ট কৰিব নাজানে ত সিহঁতে ফাৰ্ষ টাইম যাব ন।
অ তাহাঁতক হলেও কিবা চাই মেলি লব ক'ৰবাত ক'ত যায়।
উম উম জাৰনা আছে যে শ্বিলঙত কিয় হে
অ গম পালোঁ গম পালো তালৈ ন, তাতে গলে ভালে হ অ
উ উ তাৰপিছত তাৰ পিছত অৰুণাচল যাম বুলি কৈছে আগে তাৰ পৰা আহি লও বুলি কৈছে।
তাৰপিছত অৰুণাচল যাব ন?
উম উম হয় হয়।
গোটেইকেইটা যাম আকো তাৰ শ্বিলঙৰ প্ৰথম আহিমগে তাৰপাছত অৰুণাচলটো পিছত গুচি জাম দে।
উ দেতটো মানে এনেকো আছে মাজত ততে যাম আৰু কৈছে আৰু জুলাই মাহৰ মানে পোন্ধৰ তাৰিখ মানে যাম বুলি কৈছে।
পোন্ধৰ তাৰিখ মানে ন। থিকে হ'ব তেনেহ'লে গোটেইখিনি গ্ৰুপ এটা বনাই দিব লাগিব হোৱাটছেপত
অ সেইটো কৰি দিবা তুমি কৰি দিবা নহবা উম মই মই ছোৱালী খিনি এদ কৰি দিম তুমি লৰাখিনি কৰি দিবা।
মই ছোৱালী জনীক এড কৰি দিম তুমি ছোৱালী খিনি এড কৰিবা।
উম উম হব উম উম অকে।
গোটেইখিনিৰ লগত ভালকে গ্ৰুপৰ আলোচনা কৰি পিনে তেতিয়া গ'লে ভাল হব কিছুমানৰ পোন্ধৰ তাৰিখে নিমিলিব পাৰে ন আমিহে কৰিছো এতিয়া পোন্ধৰ তাৰিখে বুলি মুঠতে জুলাই মাহতে যাম মানে ৱেডাৰটো ঠিক লাগিব ন তাত আমাৰ ইয়াত গৰম পৰি তাৰ লগত ঠাণ্ডা ঠাণ্ডা
উম উম হয় হয়।
তাকে অৰুণাচল গ'লে কোন জেগাত যাম বুলি ভাবিছে তাহাঁতে।
অৰুণাচল ক'ত যায় বা। অৰুণাচ অৰুণাচলত চোন এই এই যে কি বুলি কয় যে এনেকো হেৰিবিলাক নাই তাত যাম বুলি কৈছিল মানে। উম সেইবিলাক আছে নহয়। কি বুলি কি মপা মপা মপা মপা বুলি সেই আছে। তাত আছেতো উ বহুত আছে ৰ অ যা যাম বুলি কৈছ
উম উম।
সেইবিলাক গ'লে ভাল হ'ব এতিয়া তোমাৰ পেমেণ্ট কে আমাৰ ফেছটিভেল পাতিব তহ তাত চাবলৈ যাব ঠিকে আছিলে।
কেতিয়া লৈ আছে?
জুলাই একৈশ তাৰিখে আছে।
অ। তেনে তেতিয়া গ'লেতো আৰু ভাল আ হেল্ল'।
অ' তেতিয়াহ'লে আৰু ঠিকে আছিল বাৰু। এতিয়া কি কৰে আকৌ চবে চবৰ
অ' তুম- তুমি গ্ৰুপতটো খুলি ল'বাচোন তেতিয়া আমি তাত ক'ব পাৰিম ন তেতিয়া হ'লে আমি কেতিয়া গ'লে ভাল হ'ব।
অ' মানে তাত অকমান এনজয় কৰিব পাৰিলো হ'লে। ত' ভাল লাগিল হলে।
উম, কিয় মোৰ মানে লগৰ খিনিয়ে সুধিছিলে কিহত যোৱাটো ভাল কিহত যাম যাবি বুলি মই কৈছো মই সুধি পেলাই কম বুলি কৈছিলো কিয় যাবা।
চবেই বাইকে উলিয়াম কৈছিলে, তোমাৰ যদি পাঁচজনী লগৰ আছে বিন্দাছ আছে গোটেইখিনি বাইকতে যাবগৈ পাৰিম। মোৰ লগৰ এটাই এজনী উঠাই ল'ব, তুমি মোৰ লগত ওলাই ল'বা হৈয়ে যাব।
উম, উম, হ'ব।
শ্বিলং গ'লেতো বাইকতে গৈ ভাল লাগে ন? গাড়ী চাড়ী বিলাক
উম, উম ন। আৰু মানে বাইক চাই বাইকত গ'লে মানে জেগা চেগা চোৱাব হয় ন?
উম, জেগা চেগা চোৱা মন গ'লে অ ৰখি যাব পাৰি, এতিয়া ধৰা যদি বাইকট যাওঁ গোটেই সিনি এনেক নৰ্মেলি যাব লগিব নৰ্মেলি আহিব লাগিব। বাইকট গ'লে যিমানটো চবেই এঞ্জয় কৰি যাব পাৰিম, ভিউ চাই আহিব পাৰিম।
উম, উম, হয়, হয়।
সেইটো কাৰণে বাইকতে যাম কৈছিলে, এতিয়া তোমাৰ লগৰখিনি কিহ'ত কমফৰ্টেবল হয় আকৌ গাড়ী যায় নে বাইকত যায়
সিহ'তে অ' সুধি ল'ম ৰবা মই সুধি পেলাই ক'ম তোমাক।
তাহাতে যদি যাবলৈ যদি বাইকত টান নাপায় তেতিয়াহলে বাইকত যাব পাৰি, যদি টান পায় তেতিয়াহ'লে গাড়ী উলিয়াব লাগিব।
উম, উ, হয়, হয়।
প্ৰব্লেম নাই বাইকট গ'লে প্ৰব্লেম নাই তে কিহত যাৱ
উম, উ, হয়।
আমাৰ বাৰু কথা নাই আমি যিহ'ত হ'লেও যামগেই। উম, তাৰপিছত কিন্তু মেঘালয়তো কিন্তু মজা মজা জেগা আছিলে খালি মেঘালয় যাই বহুত ভাল হৈছিলে।
ৰ'বাচোন আমি আমি এতিয়া আমি এতিয়া কৈছো হে ৰ'বা গ্ৰুপত সুধি লম মানে লগৰখিনিক চবকে মিলাই ল'লে বাৰু যোৱা হ'ব বাৰু মেঘালয় বা ক'ৰবাত য যোৱা হ'ব, ত' আগে চবৰেতো জানি ল'ম ন ক'ত গ'লে ভাল হ'ব।
অ'।
তে সিহঁতক দেখাব লাগিব, উম, ক'ত ধুনীয়া জেগা আছে বেছ ঠাণ্ডা। জুুলাই মানত, উম জুলাই মানততো জুলাইতটো চবৰে বন্ধা থাকিব নহ ন যাব পাৰা যাব। অঁ, তাতে গৰমো হ'ব। টো বহুত
তেতিয়া বহুত গৰম পৰিব খালি, সেইকাৰণে মেঘালয় মে মেঘালয় চাইদে যোৱা হ'লে মানে বেছি ধুনীয়া ধুনীয়া মানে জেগা দেখিলে হ'লে।
উম তাতে ঠাণ্ডা পৰিৱেশ, উম।
শ্বিলং চাইদে মানে তোমাৰ ইমানটা ঠাণ্ডা পৰিৱেশ নাই। মেঘালয়ত মানে। আৰু যদি ওচৰতে যাম বুলি ই যদি ভাবে তেতিয়াহ'লে টুমজাং পিক যাব পাৰি।
উম, উম, হয়। এই শ্বিলং চাইডে গ'লে গ'লেতো এ এদিনৰ ৰাস্তা আৰু ন?
অ' এদিনৰ ৰাস্তা শ্বিলং চাইডে।
উম, মানে এদিনতে যাই কৰি ঘূৰি আহিবও পাৰে ন? বাইকত গ'লে?
বাইকত গ'লে পাৰি। গাড়ি‌‌ চাড়ি লৈ গ'লে তাকেই। দিনমান লাগে। মানে কি হয় যদি ই এদিনত ঘূৰি আহিম বুলি ভাবা চব জেগা চাব নোৱাৰিবা, যদি তিন চাৰি দিন থাকি পিনে
সেই এ আম মানে মোৰ লগৰ কেজনী কৈছ যতিকি নাযাও মানে ৰুম লৈ থাকিম বুলি কৈছে আৰু অলপ ধুনীয়াকে ঘুৰি কৰি আহিম আৰু।
অ' ৰুম লৈ থাকি পিনে চবে চাই মেলি আহিলে ভাল হ'ব, গাৰ্লছ খিনি এটা ৰুমত
আ, য়েছ, য়েছ।
উম। যদি কোনোবা কাপাল যায় তেতিয়া বেলেগ কথা বাৰু।
উম, উম।
এ তাকে, ৰূম চূম লৈ ধুনীয়াকে জেগা চেগা বিলাক চাই আহিব লাগে, এদিনে যোৱা হব ন?
অ', তাতে এতিয়াই দিন আৰু যোৱা।
উম, উম।
পিছত আৰু ক'ত যোৱা হ'ব? উম, সেইটোৱে।
তাকে, গোটেইখিনি গ্ৰুপ এটা বনাই দিব লাগিব আৰু গোটেইখিনি লগত কথাটো পাতিব লাগিব, বাজেটটো মিলাই মেলি, খোৱা বোৱা, থাকা মেলা কি কৰে, কি নকৰে, চব আলোচনা কৰি ল'ব লাগিব।
তোমাৰ লগৰ খিনিকো সুধি লবা, ঘৰৰ ঘৰৰ পৰা চবে পাৰ্মিচন দিলে নাই?
নাই মোৰ লগৰ কেইজনীক দিব পাৰ্মিচন, সিহঁতে কৈছে নহয় যাম বুলি চনক তেওঁ, এজনী মানে, তেওঁ কৈছে কি, মই সুধি ল'ম বুলি কৈছে আৰু
অ' সুধি ললে, সুধি লব বাৰু, সেইটো একো প্ৰব্লেম নাই। ঘৰত পাৰ্মিচন নোলোৱাকৈ গ'লে মানে পিছত প্ৰব্লেমো হ'ব
উম, সিহঁতে মানে, কিছু মানে, মোৰ লগৰ এজনী মানে ঘৰৰ পৰা পাৰ্মিচন দিছে, ইফালৰ পৰাতো দিব লাগিব ন?
অ', গম পাইছোঁ, গম পাইছোঁ। ইফালৰ পা দিয়ে নে নিদিয়ে আকৌ এতিয়া
উ, যে মই তাইক কৈছো, যদি পাৰ্মিচন নিদিয়ে, তে কবি যাব পাৰিব নহয় বুলি কৈছো আৰু। আৰু লগৰ, আৰুতো লগৰ যাবই ন আমাৰ লৰা বুলি কৈছো, কৈছে অ', কম ৰ বুলি কৈছে। গ'লেতো ভালেই হব ন
অঁ উম, যদি যাব দিয়ে, তেনেহ'লেটো ঠিকে আছে। এ যদি নিদিয়ে ন উপাই নাই, বেলেগ-বেলেগ কাৰবাক কৈ চাবা। উম্, যদি কোনো নেজাই তুমি মই যামগৈ লাষ্টত।
উম।
উম, যদি চবে যদি দি নানো কৰি দিয়ে, মোৰ কিন্তু যাম বুলি কৈছিলে মোৰ লগৰ খিনি।
উম -উম পাৰা যাব।
গোটেইখিনি সুধি ল'ব লাগিব, কোনে পাৰে কোনে নোৱাৰে।
উম, আকৌ কিছুমান কিন্তু কিছুমান ল'ৰাই কিন্তু ফাৰ্ষ্টতে কয় যাম বুলি, পিছত কিন্তু নোযোৱা হৈ থাকে দেই সেইটো সঁচা
উম- উম, সেইটো হয়, নহয় আমি আচলতে ফুৰি থাকো ন মানে গৈ থাকো যে এইবিলাক জেগাত। কোনো নেযাওঁ বুলি নক নকয় মানে আমাৰ মানে- মানে পাৰ্টি এটা আছে টো। চবে জাম বুলি জাম বুলি কলে মানে যায়ে আৰু মানে জ'লে জোন জেগা হ'লেও মানে।
উম হয়।
সেইটো কাৰণে মানে কোনো নাযাওঁ নযো কৰি নাথ চবে যাম বুলি ত কৈছে কোৱা হয়, এতিয়া যাব বাৰু মোৰ লগৰ খিনি এতিয়া তোমাৰ খিনি মিলাই ল'বা আৰু কোন যায় কোন নাযায়।
উম-উম।
চা আৰু। তাৰ পিছত খোৱা বোৱাটো কথা আছে ন। মিলাব লাগিব। যদি নিজে বনাই মেলি খাম বুলি ভাবা হয়, তেনেহ'লেটো
সেইটোয়ে কৰিম নিজে বনাই মেলি খোৱাৰ ব্যৱস্থাই কৰিব লাগিব। তাতে এনে ৰুম বিলাকত দিয়েতো এইবিলাক মানে গেছ চিলিণ্ডাৰ এইবিলাক দিয়ে। ত তাত বনাই কৰি খাবলৈ খুব খালি বস্তু খিনি নিজৰ লাগে আৰু যি
অঁ বস্তু বিলাক নিজৰ লাগে আমি আমি হোমষ্টে লৈ লওঁ, হোমষ্টেতটো আৰু চব ফেচিলিটি পোৱা যায় ন। খোৱা মেলা মানে। এটা গোটা গোটি ঘৰ পাম মানে তাত চাৰি পাঁচটা ৰুম থাকিব বিন্দাচ চবে মিলি জুলি থাকিব পাৰিম মানে তাত।
উম উম উম। ল'ৰা দুটাত থাকিলে ছোৱালী থাকিলে এনেকা বেলেগ বেলেগকে থাকিবলৈ ও পাৰিব। অ ন
অ মানে ভাল। ম গে
আৰু তাতে এনেকা ৰুম থাকিলে মানে কোনোবা। সময়ত আমি মানে আড্ডা মাৰো বুলি ক'লেও ধুনীয়াকৈ। এ কথা চথা পাতিব কৰিবও পৰা যায়।
উ বিন্দাচ গিটাৰ চিটাৰ লৈ যাম কোনোবা গান গাব ওচৰত। জানে যদি গান গাব আমিটো গিটাৰ বজাবলে জানোয়ে চবে ধুনীয়াকে ৰাতি এনজয় কৰি মেলি। কৃষ্ণ।
গুছি আহিবা আৰু উম উম উম।
গোটেইখিনি গোটেইখিনি অ। অ হ'ব তেনে।
তোমাৰ তুমি গ্ৰুপ এটা খুলি ল'বা উম উম মই তোমাক মেছেজত জনাই দিম।
তুমি মোক মেছেজ কৰিবা ছোৱালীখিনি এড কৰি দিবা ধুনীয়াকে।
অ হ'ব হ'ব।